হেল্ল'উ
কি কৰিছা?
এয়া ৰন ৰন্ধা বঢ়া
অ
এইবা কৰি আছো আৰু খোৱা বোৱা হেৰি ভালে আছো আউ
অ-অ, তাৰপা হেৰি ঘৰত ভালনে?
অ, ভাল-ভাল তোমালোকৰ ভাল? ছোৱালী ঠিকে আছে?
অ আছে আছে
আহ মানুহজন ঠিকে আছে।
অ, ঠিকে আছে মানুহজনী এয়া মাত্ৰ কামলৈ ওলাই গৈছে। তাৰপৰা মই সলো ফোন এটা কচোন হেই মান কেনেকুৱা। বোলো ত মা শাহু মা ভালে আছে নে উঠিলে নে বোলো।
শাহুমাৰ আজি অকমান দেহাটো বেয়া লাগিছে এ গৰম আহিলে অকমান হয় নহয় আজি মূৰটোত দলং পলং লাগি আছে বুলি কৈছে। তাৰ পিছতে সেইয়া উঠি চাহ অকমান বনাই দিলো। খালে খাই বাহিৰতে বহিয়ে আছে। আছে মই আকৌ এই হেৰি আমাৰ বাবাই হাল বাই ৰাতিপুৱা হাল বাই যে হাল বাই অহা দেখি মোৰো জলপান কেইটামান যোগাৰ কৰো। খাই লব তাৰপিছত আৰু দিনটো কৰি থিবতিয়া গাখীৰ খীৰাইছে। গগা আছা নে
গৰু আমাৰ গৰু নাইকিয়া সেই তোমালোকৰ আছে গৰু?
অ গৰু আছে। গৰু এজনী আছে বাৰু গাখীৰ অকণমান ওলাই-ওলাই-ওলাই গাখীৰ অকণমান ওলায়।
অ, এই গাখীৰ অকন থাকিলে ভাল অ নাই-নাই কোৱা এই গাখীৰ অকন থাকিলে ৰাতিপুৱাই জলপান কেটামান
অ, বহুত সকাহ পায় তাতে এই হাল বোৱা মানুহ যে হাল বোৱা মানুহৰ কাৰণে অকনমান গাখীৰ চাখীৰ কিবা জা জলপান খুৱাব পাৰিলে ভাল আউ- আজৰি হৈ থাকে দিনটো।
তেতিয়া ভাতকিটা অকমান দেৰিকে হ'লেও একো কথা নাই।
অ' অ', মোৰ আজি হেৰি উঠা সোনকাল যদিও ভাত লাহে, লাহে বনাই আছোঁ হেৰি যে, আজি ল'ৰা ছোৱা ইস্কুলো নাই, দালিকন হোৱা বোলো ভাজিকণ বহাও, ভাত মই লাহে, লাহে বনাম ভাত খোৱালে আমাৰ বহুত দেৰি হয়, চাৰে এঘাৰটা বাৰটা এনেকুৱা মানেই হয়, কালি ভাত খাইছোঁ, আজৰি হৈছ বাৰটা বাজিছে ভাত খাইছোঁ, বাকীখিনি কৰিবলৈ আছেই। তাপা সেইকাৰণে বোলো ভাইকেইটা দেৰিকে বনাম, লাহে, লাহে এইকেইটাকে কৰি কাম বন কিটা কৰি লওঁ।
অ', অ', এ, মোৰ আকৌ হেৰি আছে, আছে মোৰ অসুবিধা আজি দুদিন, তাপা হেৰি নিজে সেয়া ভাত, পানী খাই মেলি ওলাই গ'ল, মই গা ধোওঁহে কাম কৰিছোঁ। কাম বন বো-বোলো কৰি লওঁ।
অ'।
কৰি পেলাই হেৰি গা ধুম বুলি, এই গা ধোৱাই নাই।
অ' এই তোমাৰ হেই কোৱাৰ চোৱা এনেকে পানী চুব পৰা ব্যৱস্থা আছে ন?
অ' কোৱা নহয়, এই টেপ আছে যে। পানী টেপ আছে যেন চুব পাৰি আহ
অ' অ' এই আমাৰ কোৱা যে আমাৰ মই নুচো নোৱাৰা হ'লে বৰ দিগদাৰ। হয়, পানী দিবলৈ ল'ৰা ছোৱালীক ক'ব লাগিব।
এই হয় হয়। সেইটো বৰ দিগদাৰ কথা আমাৰ হেৰি যেনি বায়ে তেপ পপাৰ মালিক। যাৰ নাই অ' নিজে লৈ মেলি হয় মনু কি হ'ব বাগোৱা বুলি ক'লে অকল ভাতকেইটাহে বনাব। অ' বাকী তোমাৰ চ'ব কৰিব লাগে আৰু সৰা মোচা, ধোৱা, পখলা পৰা ধৰি অকল ভাত কিটা নবনোৱা। এতিয়া মানে কি উপায় উম। উপাই নাই নহয় মানুহজন ওলাই গুচি যায় ছোৱালীজনী সৰু, আৰু তোমাৰ নকৰিলে কোনে কৰি দিব সদায়, সদায়।
আৰু ল'ৰা, ছোৱালী ইমান খতিয়াই থাকিব লাগে অই, আমুকতো দে অ', তামুক তো দে, অই।
এটো পাবালে
চিঞৰ বাখৰ কৰি, কৰি আৰু। বস্তুকেইটা দিয়া হয়, আৰু অ'। ৰন্ধা বঢ়া কৰি থৈ গৈছে তেতিয়া।
অ', ৰন্ধা বঢ়া কৰি থৈ গৈছে, ভোলে, মাছে বনালে হ'ব পায়। মই গম পোৱাই নাই কি বনালে তেওঁ? উম, কৈছিলোঁ আৰু ৰাতিপুৱা ভোলৰ কথা। বতৰটো ৰ'দো নাই, বৰষুণো নাই অলপ গোপাই আছে বাৰু।
অ', আমাৰ ইয়াত আহি ৰ'দ অকমান ওলাইছে বাৰু গোপাই, গোপা পাই কিন্তু বতৰটো বৰ ভাল নহয় বৰ গৰম হৈছে।
ঐ, এইবাৰ চোৱা হেৰি, বৰষুুণ-ৰ'দ সমানেই দেই। বৰষুণ এদিন দিছে, ৰ'দ দিছে, বৰষুণটো বেছি বাৰু, তেওঁ ৰ'দ এদিন দিছে ৰ'দ একে লেঠাৰিকে নাই।
অ' এইবাৰ সঁচাকে হেৰি আমাৰ ফালেও এইবাৰ অকণমান বাৰিষা বাৰিষাগতে লাগিছে, বৰষুণটো অকণ বেছি হৈছে যে, ই যোৱা বছৰ খেতি তিয়ে কৰিব নোৱাৰিলে দেখোন, আমাৰ নোৱাৰিলোৱেই, বহু উ খেতিটো কৰি লওঁগে বহু মানে দেৰিকে শাওনৰ। মাজৰ পৰ্যায়ত, তেনেকুৱা মানত পৰিছিলোঁ।
ছিল যে অ যোৱাবাৰ পানী যোৱাবাৰ পানী নাই যে।
অ'! যোৱাবাৰ সেইয়ত, খৰাং মৰা নাই জানোঁ! এইবাৰ ভালেই লাগিছে, ব বতৰটো বতৰটোও ভাল লাগিছে। খেতি বাতি কৰিও ভাল লাগিছে। বাৰিষা বাৰিষা লাগিছে বাৰু।
লাগে, অ'! সঁচাকে আকৌ, যোৱা বাৰ মানুহবোৰকো, কম থাকি যোৱা নাই আমাৰ। সিফালে যে মানুহে ৰোবই নোৱাৰিলে। আঁ তোমালোকৰ সেইফালে ধৰা, অকমান দ'য়ে। পানী অকমান, কিবা এটা এজাক বৰষুণ দিলে, হৈয়ে। আমাৰ ইয়াই এজাক বৰষুণ। পোনে কামতে নিদিছিলে ইমান শুকান জেগা। বহুত মানুহৰ খেতি থাকি গৈছিল। আকৌ সেই ৰোৱাবোৰ জ্বলি
অ তাকে বহুত সাচ খালে মানুহে খেতি বাতি নহলেই কিছুমানক।
আমা আগত ৰুইছিলে নহয় আগত ৰুইছিলে যদিও জ্বলি গ'ল।
এ আগৰুৱা খেতিবোৰ ফাটি চিটি তোমাৰ মাটিৰ অৱস্থাই নাই।
উম।
যিখনহে খেতি হৈছে তাকে হে। এইবাৰ অকমান ভাল লাগিছে। কাৰেন্টটো গুচি গ'ল, অ'! কঠিয় চঠিয়ীয়া ভাল হৈছে অ। আমাৰ বোকা আজি। ইয়ালে দিব পৰা হৈয়ে আছে।
দিয়ে দিব লাগে, আকৌ নহ'লে, এডৰা-এডৰাকে।
টো সেই অকমান আৰু ডাঙৰ হ'বলৈ দিছে।
অ'! নহয়, এতিয়া মানে, বোকাবোৰ দিলে কি হয় হেৰি টোতে মানে।
অ তে হয় কিন্তু আমাৰ এইফালে সেই বেয়া জপ জপকে গছবোৰ হে হয়। আমি যদি শাওন। ফাৰ্ষ্টতে আৰু আমাৰ ইয়াত একদম ধুনীয়া ঠোকবোৰ দীঘল দীঘল হয়, ধানটো বহুত ধুনীয়া হয়। পতান নহয়।
তেতিয়া সোনকালে হেৰি কৰিলে আমি আমাৰ পতানটো বেছি হয়। ধানটো কম হয়।
অ', অ'। এই হেই ফালে যে আগৰ যে ৰুৱা। লোৱা হৈছিলে যে আধিলে অ। আধি কোৱা এতিয়া সেই ভাগ কৰিব নে নাই বা।
সেইডৰা আধি এইবাৰ নকৰোঁ, এইবাৰ হেনোঁ বেলেগক দিলে। আৰু এ আৰু এবিঘা এইখিনিতে হেৰি। আধিকে ৰোম বুলি কৈছে, এতিয়া কি কৰে জানোঁ।
অ', অ'আৰু ভালে কৰিলে সেইখিনিত ইমান ভাল ধানো নহয় আগৰ সেয়া।
খেতিটো ইমান ভাল নহয়, মাটিতো সেৰি আকৌ, ইমান বালি চহিয়া। ৰুবলৈও বেয়া। ডাবলৈও মানে জহি খহি যায় কিবা ধান।
হ'লেই হ'ল।
তে মাজতে হেৰি পিছখন গাঁৱৰ মানুহে এ ঘৰ খেতি কৰে। ধুনীয়া হয় বাৰু খেতি এ বা কি হয় নাজানো আৰু।
এই তোমালোকৰ সীমা কাষতে।
অ সীমা কাষতে।
উম, উম।
কি ছোৱালীয়ে কি কৰি আছে।
বালি এজনী সেই মৰ্টন এটা চুপি চুপি ৰৈ আছে। হেহ, এতিয়া কত পালে।
অ'। মানুহজন আকৌ ৰাতিহে আহে ন?
অ ৰাতিহে আহিব।
প্ৰায় বাবাক চাহ একাপ দিব লাগিছিলে। কাৰেণ্টটো গুচি গ'ল। আকৌ জুই গেছটো এদাই হ'ল কাৰেন্টটো‌ আমাৰফালে নাই।
আমাৰ ফালেও জেনবা চোৱাই নাই কাৰেণ্ট আছে নে নাই? মই কি হয় হেৰি আজি তাতে ছোৱালীও স্কুল নাই যে। এনে নোৱা‌ মেলিলে ইমান শুবলৈ নাপাওঁ অ আজি ছোৱালীও স্কুল নাই তাতে। তাই স্কুল থাকিলে মই কৈ দিও। ক'ব নোৱাৰি নহয় এইবোৰ ল'ৰা -ছোৱালী চিঞৰ বাখৰ কৰি থাকিলেহে স্কুললে ওলাই আকৌ। উলা গা ধুবলৈ চিঞৰিব লাগিব। কাপোৰ পিন্ধিবলৈ, ভাত খাবলৈ বা একো নিচিঞৰিলে নহ হয় মানে।
একেই আমাৰ আঠটা নাবাজাৰ পৰা চিঞৰি এই চিয়ঁৰি চিয়ঁৰি আঠটা বজাত গা ধুবলৈ যাব। তাৰ পিছতে কুঁৱা পাত এ খুন্দা দুয়টাৰ মাজত লাগিব মুৰ পানী যেতিয়া পুতি তাৰ পিছতহে আৰু তোমাৰ হেৰিইত লাগেগে আৰু কাপোৰ কানি পিন্ধা
আজি সেই স্কুল নাই কাৰণে ভালকৈ শুলো আৰু দেৰিলৈকে অলপ
কেতিয়ানো বুজি পায় অও ল'ৰা -ছোৱালী বিলাকে ডাঙৰ হয়
উম। আমাৰ এইখিনিয়ে হেৰি ভোলেম আছে। ভোলে মাছে আমাৰ এইখিনি মাহী এজনী আছিলে নহয় মাহী এজনী বোৱাৰী একে যেনিবা হেই উম কালি গা বেয়া বোলে কেচুৱা পাবলে তাৰ পিছত চৰকাৰী মেডিকেলে লৈ‌ গ'ল চোন চৰকাৰী মেডিকেললৈ লৈ গ'লা আৰু মেডিকেলৰ পৰা আৰু তাৰপিছত ফন কৰি পেলাই পঠিয়াই দিলে সময় নাই হোৱা বুলি তাৰ পিছতে সময় নাই হোৱা বুলি কলে ইয়াৰ পৰা দুৰণিও হয় নহয় তাৰপিছতে হেই এইটো কি গাড়ী থেকেচা মেকেচা খাই মেলি গ'ল তাৰ পৰা ৰাতি আহি আৰু নটামান বজাৰ পৰা আকৌ মানুহজনী আহুকাল কৰিলে নহয় তাৰপৰানো ৰাতি এঘাৰটা বজাত লৈ গ'ল। লৈ গৈ পেলাই সেই প্ৰাইভেটত সোমোৱাই আজি ৰাতিপুৱাই ছোৱালী এজনী হ'ল। তাকে কৈছোঁ দেই এইবোৰ চৰকাৰী মেডিকেলে কি কি কৰিব বাৰু আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবোৰ মৰিলে আৰু ল'ৰা ছোৱালী চচালী পাবলৈ বাদ দিবহে লাগিব মানুহে দেই। নহয় চৰকাৰী মেডিকলে ইমান গুৰুত্ব নিদিয়ে।
সিহঁতক পইচা লাগে পইচা মানে কি সিহতক প্ৰাইভেট কে এখন খুলি থয় যে চেম্বাৰ সিহঁতৰ তালৈ মানে পেচেণ্ট বিলাক লৈ যোৱা ধান্দা মাৰি থাকে।
একেগিটা ডক্টৰে প্ৰাইভেটত ভালকে চাই চৰকাৰীত চাব নোৱাৰে। কি বাৰু কথা হ'ল বাৰু এইটো‌
নক'বাই আৰু।
সঁচাকে দেই
খেতি- বাতি কৰিব হোৱা নাই?
আহ?
খেতি- বাতি কৰিব হোৱা নাই।
নাই হোৱা নাই হোৱা। আমাৰ এ কঠিয়াবোৰ আ, আ।
এ, তোমালোকৰ পাহাৰলে, দেউতাহঁত যাই। দেতাইতো তাতে
অ'! যাই, যাই। এতিয়া, গৰু-চৰু নিব লাগিব ন' এতিয়াতো, সদায় যাব লাগিব।
অ'
গৰু গৰু লৈ পেলাই ঠিক আছে বাৰু হ'ব দিয়া তেতিয়া। হেল্ল'?
অ', উম সেৰি এ, গা ধুবলে লৈছা, নে কিনো?
অ', গা ধোৰ মানে ঠাই খন মানে মুচি এ ঠাইখন মুচি পেলাই গাটো ধুও আৰু।
অ', হ'ব তেতিয়া এইবাৰ আহিবা হট তেতিয়াহলে সোনকালে হে ছোৱালীকো লৈ পেলাই গৰ বন্ধ দিলেই নহয়? হ'ব দিয়া তেতিয়াহলে।
হ'ব দিয়া।